হয় কওক
হয় নমস্কাৰ।
উম নমস্কাৰ।
হয় আপোনাৰ ঘূৰি পকীতো ভাল পাই চাগে সকলোৱে ভাল পায়
হা হা।
উম ঘূৰি আপুনি মানে বিভিন্ন দেশ ভ্ৰমণ কৰিতো ভাল পায় চাগে? হয় ভাল লাগে ন'।
হয়।
অ', সাই মানে আপুনি অ', আপোনাক উৎসৱ কি কি ভাল লাগে অলপ কওকচোন মানে কিবোৰ কোন বিহু উৎসৱ ভাল লাগে বিহুতো হয়
অ', আমাৰ বিহুতো বিশেষকে বি বিহুতো আমাৰ বিশেষকে ভাল লাগে দিয়াচোন আমাৰ নিজৰ উৎসৱ আৰু তোমাৰ দৌল উৎসৱটো বহুত ভাল লাগে মোৰ।
হয় আৰু
এনেই এতিয়াতো দুূৰ্গা পূজাও আমাৰ অসমত বহুতকে হোৱা হৈছে দূৰ্গা পূজাটোও ভাল লাগে কালী পূজা ভাল লাগে মানে গোটেই পূজা পৰৱে ভাল লাগে। কিন্তু তোমাৰ তাতকে ভাল লাগে আমাৰ বিহুতটো, গোটেই খিনিয়ে ভাল লাগে
হয় আপুনি হয় দৌল উৎসৱ কৰে ন', আপুনি অলপ মানে ক'ব নেকি যে দৌল উৎসৱত কেনেধৰণে পালন কৰে কি কি কৰে আপুনি? মানে কেনেকুৱা ধৰণে উদ্‌যাপন কৰে উৎসৱবোৰ, সেইবোৰ অলপমান
আমাৰ দৌল পূৰ্ণিমাৰ দিনাখন আগতে, গোসাঁইক আমি ৰং আগবঢ়াও, তাৰপিছত অ' উ যিহেতু, অ', শ্ৰীকৃষ্ণই খেলিছিলে ন ৰং ত' আগতে আমি ভগৱানক দিওঁ। দি উঠি কিনি আমি মানুহে লগাও মানে ৰং এইটো স সেইটোৱে খানো মানে সেয়া তোমাৰ উম অ', কোৱা কয় আৰু আগৰ দিনত মানুহ বিলাকে স ক্ষত আছিল চাগে সঁচা কথা হয়, সেইকাৰণে মানুহবিলাক কৈছিলে আগৰ দিনৰ মানুহ বিলাকে যে ৰং সানিলে বহুত স্কিন বিলাক ভাল হয় তোমাৰ মানে বেয়া হেৰি বিলাক উ যায়গে সেইটোৰ লগত কিবা আছ সেইকাৰণে, সেই মতে আমি মানে ইজনে সিজনক ৰং খানো আমি খানা খাওঁ। তেনেকে এ তোমাৰ প্ৰথম দিনতো আমি শু শুকান ৰঙেৰে খেলো। তোমাৰ তাৰ ডো নেক্সট দিনাখন আমি বোকা বো বোকা যে বোকা বোকা জানানে, পানী, পানী বোকা সেনেকে খেলো আৰু হেনেকে ৰং খেলো তাৰ পিছত খানা চানা হেনেকে। বহুত কেইজনী লগ লাগো তেনেকে খানা বনাও। মাছ বনাও মাংস বনাও তেনেকে বাহিৰত বনাই লৈ কিনে ধুনীয়াকে। খানা এসাঁজ খাওঁ যিকেইজনী মিলিে হয় যিকেইজনী মানে আমি, জমা হৈছো ৰং খেলিছো সেইকেইজনি আৰু সেনেকে বনাই কৰি খাওঁ আৰু। ভাল লাগে, বহুত ভাল লাগে সেইখিনি ফুৰ্তিটো বেলেগ ফুৰ্তি, আৰু ৰং-চং খা খানি আকৌ, তোমাৰ চিনি নোপোৱা হৈ থাকো। মানে কোন হয় কোন কোন হৈ চিনি নাপায়, মানে ক ধৰি লোৱা ৰঙাৰ লগত কলা, নীলা, হালধীয়া চব ৰং সানা গৈছিল তেতিয়া মানে বিভিন্ন ধ
হ হ মানুহৰ, বৰন যে একদম ধুনয় মানে বেলেগ হৈ যায় ন মানুহ মুখটোয়ে বেলেগ হৈ যায় গম পাইছোঁ গম পাইছোঁ।
অ', মই নিজকে নিজেহে চিনি পাও মই মানে বেলেগক চিনিয়ে নাপাও, তেনেকুৱা মানে ৰং খান কিনে বেলেগ হৈ থাকে বেলেগ হৈ যায়, ভাল লাগে মানে সেইটো দেখি সেইটো দৃশ্যটো দেখি কিনে মনত পৰে আমি আৰু ফটো চটো তলো তুলি কিনে থৈ দিওঁ। মানে পিছত চাই কিনেি হাঁহি থাকো আৰু। তেনেকে ভাল লাগে আৰু, তাৰ পিছত উম উম। ইজনী সিজনীক ৰং খানো তেনেকে আৰু, নে মানুহৰ ঘৰে ঘৰে যাওঁ। ৰং খানো ঘৰত যাই কিনে। তোমালোকৰ ফালে কেনেকে মনোৱা বা তুমি কেনেকে মনোৱা চবৰে হেৰিবলাক বেলেগ বেলেগ ন।
হয় হয় অ অ সেইটো হয়। মানে মানে মই বৰপেটাত গৈছিলো বাৰু। বৰপেটা দৌলোকক সাতদিনকে হয় যে, ইমান ধুনীয়াকে হয় মানে। একদম মানে কি কব আৰু হয় বহুত মানে একদমেই ভাল লাগে দেই।
আহিবলৈ ম
ভাল লাগে বৰপেটা, অ সেইটোয়ে হয়, আৰু তাতে সাতদিনীয়াকে ইমান ধুনাক কে কৰে, নাম গায় আপোনাৰ তাৰপিছত বহুত কিবা কিবি কৰে। সেনেকুৱা মানে বহুত ধুনী, অ বহুত ভাল লাগে।
সেইটোৱে ভাল লাগে, আহ আপোনা আৰু। এনে আপুনি দীপাৱলী ভাল ন ভাল নাপায় নেকি।
দীপাৱলী ভাল পাও ভাল পাওঁ দীপাৱলী মানে কালী পূজা বুলিহে কোৱা যায়। -চা তোমাৰ কালি পূজাত তেনেকে ৰাতিটো পূজা কৰে। কালি মূৰ্তিত পূজা চূজা কৰে তেনেকে থাকো আৰু ৰাতিটো মানে কিনে তাৰপিছত তাৰ পিছদিনাখন উম, তেনেকে নি কিনে মা দুৰ মা কালিক উটুৱাই দিয়া হয় তাৰ পিছত তাৰ পিছদিনাখন আমাৰ মানে ভাই ফুটা বুলি কয় যে, আমি ভাই ফুটা লওঁ মানে ভাই ফুটা লগাও মানে ভাইক ফুটা লগাব দাদা আছে ভাইটি আছে তেনেকে ফুটা লগাও আমি উম যিহেতু উম, দাদা ভাইটিহঁতৰ আয়ুটো বহুত দীঘল হওঁক বুলি মানে আ -গত তেনেকে যম ৰাজাৰ পৰা বোলে ভনী এজনীয়ে মানে উম ককায়েকক ককায়েকে বোলে ককায়েকৰ মানে যাবলে হৈছিলে, যম ৰাজাই বোলে নিবলৈ আহিছিল। আগদিনাখন নিব আহিছে পাছদিনাখন ভাই ফুটা। তাৰপিছত উম ভন্টিটোৱে বোলে মানে সেই ককায়েকক যাবলৈ নিদিলে যাবলৈ নিদিলে মানে পিছদিনাখন ভাই ফুটা আছে। এই ভাই ফুটাটোৰ কাৰণে যাবলৈ নিদিলে তাৰপিছত মানে ভণ্টিটোৱে বোলে ক'লে আৰু কান্দি কান্দি যম ৰাজাক ঠিক আছে তুমি লৈ যাবা মোৰ ভাইটিক মই উম তোমাক কালি-কালি মোৰ ভাইটি -তিক মই নিবলৈ দিম তোমাক কিন্তু আজি নিনিবা কালি নিবা
হয়।
তাৰ পিছত যম ৰাজাই মানে ভাবিলে ভনী ভনীয়েকে কান্দি আছে থাক দে আজি নিনিও আৰু আজি আয়োটো থৈ কিনে কালি লৈ যাম তাৰপাছত তেনেকে পিছদিনাখন ত ভাই ফুটা আছিলে তাৰ পিছত যম ৰাজাই বোলে আহিলে নিবলৈ উম ভন্টিয়েতো এতিয়া ভাইটিক ফুটা লগাই থৈ দিছে এই আমাৰ মিঠাতেল যে মিঠাতেল সৰিয়হৰ তেল যে, উম, অ মানে সেই সৰিয়হৰ তেলৰ-তেলৰ বোলে এ মানে ৰেখি ৰেখি লগাইছে। ভন্টিয়ে ত তাৰপিছত উম। তোমাৰ উম সেনেকে তাৰ পিছত যম ৰাজাটো আহিলে আহাৰ পিছত তোমাৰ দুৱাৰ মুখতেতো পূজা কৰাই পূজা কৰিব লাগে ভন্টিয়ে যম ৰাজা যাই যিহেতু যম ৰাজা নহলে বা আহি কিনে কোন মুহুৰ্তত লৈ যাব গেৰেণ্টি নাই ন সেইকাৰণে দুৱাৰ মুখত থিয় হৈ যম ৰাজে নোসোমালে ভিতৰত তাৰপিছত বোলে ক'লে তোৰ-তোৰ টাইম আহিছে তোৰ দাদা তই দাদাটো ওলাই দি মই লৈ যাম তেতিয়া বোলে ভন্টিয়ে কৈছে যে ঠিক আছে তুমি লৈ যাবা নিয়া নিবা কিন্তু যিদিনাখন তোমাৰ তেলৰ ৰেখিটো শুকাব আৰু তোমাৰ কিবা এটা ফুল আছিলে দেই সেই ফুলটো যিদিনাখন মি যাব মানে পুৰা একদম মি যাব মানে তোমাৰ একদম হেৰি উম অ মি যাব সিদিনাখন অ সিদিনাখন তুমি মোৰ দাদাক লৈ যাবা তাৰ পিছত যম ৰাজাই বোলে ভাবিলে হে চাল্লা মোক কি যে কি ফান্দত পেলালে মোক তাৰ পিছত সেই তেলৰ ৰেখি মাটিত পৰিলে তুমি উম হেৰি তোমাৰ মাটিত পৰিলে কেতিয়াও নুশুকায় তেলৰ ৰেখিটো নুশুকাই মানে ভিজা নিচিনা দেখি থাকে কেতিয়াও নুশুকায় মানে কাৰণটো সেইটো সেইটোহে বোলে সেইটো ৰ কাৰণে বোলে তেল পেলালে বোলে সেই ভন্টিটোৰ কাৰণে মানে তেলটো পে পেল-পেলাই-পেলালে মাটিত নুশুকোৱা হ'ল ভন্টিটোৱে মানে ভায়েকৰ আয়ুটোৰ কাৰণে হেৰি কৰিলে
অ হয়।
সেই সেই মানে প্ৰথাই এতিয়া আমিও সেইটোৱে মানো আৰু। আগতে মানে সেইটো প্ৰথা মানিছে বোলে ত সেয়া এ সেই মানি অহাৰ পৰা আমি তেনেকে মানুহে তেনেকে ভাই ফুতা লগাও
আ্ছা উম তেনেকে ভাল লাগে তাৰ পিছত উ আমি দেৱালীত নাচিবলৈ যাওঁ কিন্তু
হয় অ আচ্ছা
মানুহৰ ঘৰে ঘৰে নাচিবলৈ নাচিব যাও আকৌ বিহু নিচিনাই এ তেনেকুৱা তেনেকুৱাই অ হয় তাৰপিছত তোমাৰ হেৰি পিঠা চিঠা বনাও ভাল ভাল তোমাৰ মাছ মাংস খাহী মাংস তেনেকে বনাও তেনেকে তিলৰ চাটনি বনাও
অ অ মোৰ তিলৰ চাটনি খাই ভাল লাগে দেই ম ৰ দি কিনে যে বনাই যে অ অ আৰু এই কি আপোনাৰ গ গোখা গোৰ্খ বিলাকে নেপালী মানে গোৰ্খা জনগোষ্ঠীৰ মানুহ বিলাকে আপোনাৰ সাৰু পিঠা বুলি যে
অ অ সেইটো হেৰি তোমাৰ চেল ৰুটি বুলি কয় অ সেইটো যে দিয়ে তিলত তিলৰ চাটনিৰ লগত যে খাৰু পিঠাটো যে বৰ মজা লাগে খাই বহুত মজা
বৰ মজা লাগে মইো মানে সেনেকে মানে মোৰ লগৰ গৈ পেলে যাওঁতে সিহঁতে দিয়ে যে মই খাই কিনে বৰ ভাল পাওঁ
অ মজা লাগে মইও খাইছো উম মই খাই মই কিন্তু বনাবলৈ াই কৰিছো বনাইও পাইছো মই বনাব পাৰো মই মানে মোৰ বান্ধৱী এজনী বান্ধৱী এজনী ভ ব বিচাৰা তেতিয়া ভালকে নিজে বনাব মই মানে তেওঁলোকক দেখা পাই আহি কিনে বনালো ঘি তোমাৰ কল গাখীৰ দৈ সেনেকে দি চাউলৰ গুৰা অকমান চুজি অকমান তোমাৰ বেচন আৰু কাজু কিচমিচ যে কাজু কিচমিচ নাৰিকল তেনেকে মিক্সিত পেষ্ট কৰি এই চাউলৰ গুড়া খান্ মানে খান্দি তাৰ পিছত তোমাৰ গাখিৰেৰে খানিব লাগে অকল মানে তেওঁল পানী দিও খানিব পাৰি বোলে কিন্তু অকমান কে বনাইছো মই মানে টেষ্টিকে বনাব বিচাৰিছো যে সেইকাৰণ ধুনীয়া লাগিছে মই বনাইছিলো ঘৰত তেনেকে খান্দি মেলি অকণ দেৰি থৈ দিলো থৈ কিনে তোমাৰ কেৰাহিতত টো বহাই তাৰপিছত তোমাৰ ৰিফাইন তেলেদি ভাজিব লাগিল লাগে দেই বহুত ভাল লাগে তুমি গু়ৰো দিব পাৰা তুমি চেনিও দিব পাৰা তাৰ পিছত মই কিন্তু গুডুৰ দি বনাইছিলো মানে তেওঁলোকক বনোৱা এনেকে হাতত লৈ কেনেকে পাক মাৰি পাক মাৰি দি দিব লাগে তাৰ পিছত অ তাৰ পিছত কিবা কটা কটা নিচিনা হৈ থাকে পিঠাখিনি কটা কটা নিচিনা হৈ থাকে মজ ইচ্জা লাগে খাই মই তেনেকে বনালো যে তেওঁলোকৰ ঘৰত খোৱাতকে আৰু টেষ্টি হল তাৰ পিছত মই লগৰ নি কিনে মই দিলো তহঁতৰ ঘৰত যে খাইছিলো এইয়া মই বনাইছো তাই আচৰিত পাইছে কৈছে তই কেনেকে বনালিনো মগছ অ মই বনালো দে ত মই বোলে খাইছাচোন কেনেকুৱা লাগে তাই খাই পিনে কৈছে মজা হৈছে দেই বুলি কৈছে কৈছে হয় তই যি দেখা পা তাকে বনাব পাৰা মানে মই বনাব পাৰো বনাইছো মই ঘৰত মানে মজা লাগে খায় কিন্তু মই তিলৰ চাটনি টো মানে শিকিব লাগিব তিলৰ চাটনি কিন্তু তেওঁলোকে বনোৱা নিচিনা হোৱা নাই আৰু মোৰ আৰু এদিন আহ আৰু হে আৰু এটা চাটনি বনাই তোমাৰ এই কলডিল যে কলডিল আমি যে কলডিল খাও কলডিলত কলডিলত মটৰ আৰু তিল দি কিনে বনাই আৰু তাতে কিবা নেমু কিবা তেওঁলোকৰ কিবা নেমু বেলেগ নেমু এই চেপি নিদিয়ে কেঁচা নেমু চেপি নিদিয়ে দিয়ে কিবা বোলে এইটো বনোৱা নেমু হয় মানে এই নেমু চেপি বোলে পগাইছে তেওঁলোকে মানে কলা থাকে সেই নেমু দি কিনে খানে কি মজা লাগে খাই কিনে বহুত ভাল লাগে খাই কি তেওঁলোকৰ বোলে
ধ খাই পোৱা না আজিলৈকে কোন মানে শুনিছো বাৰু মানে আমি কলৰ সেই ঠাই পাইছো কিন্তু কলৰ খাৰৰ খাওঁ আমি
অ কল খাৰ খাৰতটো খাওঁৱেই খাৰ বহুত ভাল পাওঁ খাৰ খাই বহুত ভাল পাওঁ আহ বিশেষ কে তোমাৰ অমিতাত খাৰ খাবা, ইমান ভাল লাগে। অমিতা খাৰ খাই পাইছা?
অ', খাই পাইছোঁ, খাই পাইছোঁ।
লাগে, তুমি কল কাই তোমাৰ গুটি কল যে আঠিয়া কল বুলি কয় যে আমাৰ, অ', তোমাৰ আঠিয়া আঠিয়া কলৰ মানে খাগচেনে পুৰি ল'বা আৰু তোমাৰ কাতি মাহতে কাটিব লাগে আঠিয়া কলটো কাতি মাহত কাটি কিনে ক কাতিক মাহত যে নিয়ৰ বিলাক পৰে যে সেই নিয়ৰ খিনি এই তাত লাগিব লাগে তেতিয়া সাৰ টো ধুনীয়া হয় তাৰ পিছত শুকাই মেলি পুৰি তাৰ ছাইখিনি ধুনীয়াকৈ বাছি কৰি, মানে তিয়াই থ'ব লাগে, তাৰছত তেনেকে চেকি কিনে টোপ টোপকে যে উম মানে খাৰ খিনি যে ওলাই। সেইখিনি তুমি শেৱালি ফুল দিও খাৰ দি খাব পাৰা, তুমি বেঙেনাও খাৰ দি খাব পাৰা। মজা লাগে।